হেল্ল' অহ '।
অ, কি কৰিছে?
অ মই আছো। তোমাৰ কি খবৰ?
আছো আছো
উম মই মানে হেই পঢ়িলো আজৰি হৈ পেলাই মোবাইলতটো অকমান হেই চাই আছিলো। অ'। অ ষ্টেটাচ বিলাক অমান। চাই ভাল লাগে নহয়। তাকে অ, অ
অ', অ', অ', আচ্ছা, আচ্ছা, আচ্ছা। ষ্টেটাচটো দিয়ে থাকে আৰু লগৰ বিলাক
নকবা আৰু মানে মোৰজনী আছ ৰ ফ্ৰেণ্ড এই তাই মানে সেই অনবৰত বাচ্ছাটোৰে মানে ফটো হওঁক কিবা হওঁক মানে যি হয়, মুভমেন্ট আৰু এনি মুভমেন্ট এ ত এ দি থাকে মানে দেখি আমনিও লাগে কেতিয়াবা অ', এয়াও নিদিলেও হয়, আৰু আজি দিন টো কি খানা বনালে, বাচ্ছাটোৰ কাৰণে। কি খুৱালে মানে চব মানে পাৰ্চনেল কিছুমান পাৰ্চনেল থাকিলেও ভাল লাগ কিছুমান বস্তু হয়, নাই নিজৰ মাজতে থাকিলেও ভাল লাগে ন? বেলেগকনো কিয় দেখাব লাগে তাকে মই মানে ভাবিয়ে নাপাওঁ মই বোলো আমাৰ দেখ কেতিয়া মানে ভাবো দেখিলে মই অ মানে অ আমাৰ ম কৰিব পাৰোঁ বুলি ম নুমি সময় নহয় সেইখন সময়ত নক পাহৰোঁ কেতিয়াবা ধৰা কিবা এটা নতুন কিবা এটা কৰিছে তেতিয়া এতিয়া মন যায় বাৰু সেই কনো কেপচাৰ কৰি থওঁ বুলি কিন্তু সেই যে কেতিয়াবা ষ্টেটাচো যে দিব লাগে মনত
উম সেইটো হয় মানে মই দেখিছো বহুত তে মানে সেইটো কি বুলি কওঁ অ বহুতে পাৰে সেইটো কৰিব বোলে মানে চব বস্তু কে চপ কৰে আৰু এভি মমেণ্ট কেপচাৰ কৰে
অ অ এনে কৰ কেপচাৰ কৰি বাৰু থক কিন্তু মানে ডেইলি মানে তোমাৰ ষ্টেটাচ ডেইলি দি থাকে মানে সময়ো যে সময়ো যে ওলাই মানে মই নাই মই তাকে ভাবো মোৰ দেখোন অই নোলাই মই দেখো মইনো কি কৰি থাকো মই নিজে ভাবো কেতিয়াবা মোৰ দেখোন সময়ে নোলাই উ
সেইটোৱে কথা কিছুমানে কৰে তেনেকুৱা আৰু জেনুৱন মানে তাহাতৰ তেওঁলোকৰ সঁচাই মানে সেইটো তেওঁলোকে পাৰে কৰিবলৈ ৰিতেন সেই খিনি কৰিব লাগে আৰু এটা হৈছে এভিৰীমোমেত দি থাকিব ভাল পায় কিন্তু যি মানে চাই ন সেইখিনি বস্তু তেওঁলোকে সেইখিনি অকন অশান্তি পাই
অশান্তি পায় অ উ মানে তেওঁৰ হাজবেণ্ড লগত নাথাকে মানে দুইজনেৰে বেলেগ বেলেগ ডৃষ্ট্ৰিক হয় চাকৰি অ ত' তেওঁ আমাৰ ইয়াতে মাকৰ ঘৰ তেওঁ ইয়াতে থাকে আৰু
অহ, অহ, অহ।
বেণ্ডেওনো কি কৰিছে সেই হাজবেণ্ডেও সেই ফটোয়ে দিয়ে নে তাকে নাজানো আৰু। মানে হাজবেণ্ডে তেওঁ তাইলে চাগে শ্বেয়াৰ কৰে। আজি কি কৰিলো সেইটোও ষ্টেটাচত আজি ম মিষ্টাৰেমু কৰিছে থমুক কৰিছে মই বোলে হে প্ৰভু অ'। আমাৰ জনৰটো খবৰে নাই। ফটো উঠিবলৈ। উ তাকে আমি সেইদিখন বিয়া এখন খাব গলো ওচৰতে আছিলে পাৰ্টি এ তাৰ পিছত আমি সোমাইছো মানে হাজবেণ্ডে তোৰ উঠাই আছে ৰিল বনাই আছে দুই তে মানে মাকে জীয়েকে ফটো উঠি আছে এ ৰিল কৰি আছে বাপেকে ফটো উঠাই আছে তাৰপিছত আৰু অহ, আহোতে মানে মা ম ফটো যে উঠিব লাগে মই মনতো নেপাহৰিলোঁ আৰু। উঠিব পাৰো ঘৰত আহি মনত পৰিছে আমাৰ দেখোন এখনো ফত য়ে নাই।
অহ, সেইটোৱে সেইটোৱে।
উম। পিছত মানে তাঁৰ ষ্টেটাচ দেখি পেলায় মনত কৈছে যে আমিওতো উঠিব পাৰিলো হ হয়, গোটেই কেইটা হৈছিলোঁ।
উম সেইটোয়ে কিছুমানৰ মানে সেইটো সেই মানে চাইটোত মানে যে চব বস্তু কেপচাৰ কৰিম এভৰি মমেন্টটো জীয়াম বা কিবা তেনেকুৱা ধৰণৰ সেইটো পুৰা তেওঁলোকৰ মানে মাইডত ফিক্স হৈ থাকে সেইটো কিন্তু কিছুমান ধৰক আমি আমি মানে ইমান কি নিজৰ লগত ইনভল হৈ যাওঁ ন ইমান বি যি হৈ যাওঁ তো আমাৰ মানে সিখিনি পাহৰা যায় বস্তু জলদি জলদি খাও কৰো আহো তেনেকুৱা কেতিয়া ঘৰ পাওহি কেতিয়ালৈ এওঁলোকক খোৱাই পেলাই আকৌ ৰেষ্ট লব পাৰো নিজে সেইবিলাক ধান্দা থাকে সেইয়াই আৰু সেইটোয়ে সেই উপাই নাই আৰু
পিছে কিছুমানে খুব ভাল এইটো বনাও সেইটো বনাই মানে কি বনাব আৰু মানে কেনেকুৱা কৰে কিছুমান বস্তু মানে গমোৱা যায় মানে নিজে মৰা নহয় ধৰা গুগলৰ পৰা লোৱা ফটো হওক এনেকুৱা সেইবিলাক মানে আজি খাইছো বুলি ষ্টেটাচত দি দি আৰু আজি এইটো খোৱা হ'ল কিন্তু সেইটো ফটোজ দেখি মানে গম প পোৱা যায় যে সেইটো তেওঁৰ নহয় আৰু সেইটো ক'ব পৰা চুৰ কৰিছে হাআআ সেইবিলাকো তেনেকুৱাও মানে আছে হিইইই কি তেনেকুৱাও মে পাইছো সটো মানে মানে এনেকুৱা লাগে যে আমিহে বোৰবক‌ হৈ আছো নেকি গম নোপাও বুলি ভাবে নেকি হিইইইই উম নহ মানে তেনেকুৱা লাগে আৰু এনেকুৱা মানুহ থাকে নে বোলো আৰু ন পেলাই নিজেই কৰিছো বুলি মানে আজিৰ এইটো ভালে আৰু অকণমান মানে এনেকুৱা লাগে মোৰ কেতিয়াবা মানে হয় বেলেগক দেখাবলৈ তেওঁ ষ্টেটাছটো মেইনেই কৰি থে নেকি তেনেকুৱ লাগে আৰু সেইটোতো চৌকে হয় বাৰু তেনেকুৱা মানে কবলৈ গ'লে হয়নে
অ মানে হেৰি দেখাই ভাল পায় অ কিছুমান থাকে যোনে মানে শ্ব' অফ কৰি ভাল পায় নিজৰ লাইফট কেনেকুৱা চলি আছে বেলেগক দেখাওক অকণমান অ জলাও বা তেনেকুৱা নিচিনা থাকে কিছুমান মানুহ আমি কি কৰিম আৰু আমি চাই পেলাই সেই ফুৰ্তি কৰি পেলাই থৈ দিলে ফূুৰ্তি কৰি থৈ দিব পাৰো আৰু তাতকে বেছি কি কৰিম আৰু
দে অ তাকে মই কেতিয়াবা কওঁ মাক মই বোলে আজি স ইিহঁতে এয়া খালে মায়ে ক'লে তই কেনেকে গম পালি
উম উম
ষ্টেটাচ থাকোতে আৰু কি লাগে
অ আজিকালি চপাইয়ে যায় আৰু ন তাকে কিছুমান বস্তু মানে নিজ অ নিজৰ মাজত থাকিলে ভাল লাগে ন মানে এনেতো পাৰাতো চবে পাৰে ন আজিকালি যাব কৰিবলৈ বা কিবা খাব
মানে মই বুজি নাপাওঁ কিছু মানে ধৰা স যে কই ন কণ্টেণ্ট ক্ৰিয়েট কৰিবলে ভাল পায় কিছুমানে পইচাৰ কাৰণে কৰে কি হোৱাৰ কাৰণে কৰা নাযা ন আৰু কিন্তু মানসিকতাটো মানে কিছুমান ক্ষেত্ৰত ধৰা একদম মানে এক বেয়া যেনে লাগে মোৰ মানে কি কিছুমানে ধৰা ভাল কামে কৰি আছা ক কৰি তেওঁলোকে ইনকামো কৰি আছে ভাল কাম আৰু কিছুমানে আকৌ এইবিলাক কৰি সেই ক মানে হেৰি মানে দিয়ে নহয় কমেন্টচ বিলাক বহুত বেয়া বেয়াকে বহুতে বেয়া ধৰণৰ মই সেইবিলাকে মাজ মাজে মাজে টাইম পাছ কৰা আৰু সময় পালে সে কমেন্টছ বিলাকে, প় ভাল লাগে উম কোনে কি কমেণ্ট যে নে কি দিছে ব দিয়া আৰু চা কমেণ্টছ পঢ়িবলৈ আহে ন কিছুমান মইহে তেনেকুৱা আৰু কমেণ্ট কেেলিমান পঢ়িলেও হৈ গ'ল আৰু
আজিকালি মানে সেইটো মই বহুত শুনিছো মানুহৰ পৰাই যে ৰীল োৱাতকে বা যিকোনো কন্টেন্ মানে চোৱাতকে মানুহে সেই কমেন্ট ছেকনত সে আহি পেলাই বেছি ভাল পায়।
অ', মানে ভাল লাগে ন? পজিটিভ নি অ', বহুত কমেণ্ট আহে ভালো লাগে।
দিয়ে নহয় সেইবিলাক চাই মই এইটো বহুতৰ পৰা শুনিছো আজিকালি। কমেণ্ট মানে বহুত চাই আৰু।
সেইটো তোমাৰ মানে কেতিয়া তেনেকুৱা ভাল জনাই যে আগতে চাইছিলে নে কপিল শৰ্মা শ্ব' বুলি এটা যে থাকে তেওঁ যে সেই চেলিব্ৰিটি বিলাকৰ মানে কমেন্টচ বিলাক যে পঢ়ায় ন সেই চাই যে জমনি জমনি কমেন্টচ বিলাক অ সি তেনেকুৱা বিলাকৰ কাৰণে সে এ এইটো বস্তু বেছি মান হেৰি হৈছে নেকি নাজ জানো আৰু কিবা মানে দেখোন খুলিলে তোক কণ্টেন্টো কি দিছে ম অলপ নাইবুলু চাওচোন কমেন্ট খিনিতে গম পোৱা যাব কি কাৰ কিছুমান মে ব সেইটো ধৰা হেৰি নাথাকে ন একো লিখা নাথাকে কি হৈছে
অ অ কমেন্ট চনতে গম পায় এইটো আপুনি ঠিক কৈছে হয়তো সেইটো পতাম কাৰণ হ'ব পাৰে মই সেইটো তেনেকে ভবা নাছিলো কথাটো কিন্তু অ আৰু আপুনি যে কৈছে এইমাত্ৰ যে কমেন্টচটোকে চাওঁ সেই তটো মানে তেতিয়া মই তেতিয়া ভবা নাছিলো যেতিয়া মই নিজে কৰিছিলো এতিয়া মানে আপুনি কৰওঁতে মোৰ ক্লিক হ'ল কথাাতটো এ মানে ধৰক আগতে কি হয় যে ধৰক মোৰ কন্টেটটো চাব মন যোৱা নাই ৰিলটোও মোৰ গোটেই চাব মন যোৱা নাই এ কিন্তু মানে মোক লাগে মানে বস্তুটো হয় কি কিন্তু গোটেইটো চাব মন যোৱা নাই তো কমেন্চত গৈ পেলাই হে খিনি পঢ়ি দ'লেই চামাৰিটো গ'ম
গম পোৱা যায় কি চলি আছে এইটো উ সেইটোৱে
উম
আৰু কি কবা মানুহৰ কাহিনী
আপুনি সেই বন্ধু বুলি কওঁতে মোৰ এটা কথা মনত লে আপোনাৰ যে বন্ধু এগৰাকী কি যে বান্ধৱী এগৰাকীৰ যে বিয়া আছিলে কিবা যে গিফ্ট বিচাৰি আছিলে সেইটো সেইটো ঠিক হ'ল নে?
অ', হ'ল, হ'ল দিলো দিলো এ অসমীয়া গহণাই মতৰমণিয়েই দিলো। তাই পিন্ধিলে পিন্ধিছে ভাল পাইছে বুলি কৈছ বিচাৰো আৰু অ', মানে তাহাঁতে বিয়াৰ নেক্স ডে গুচিয়ে গ'ল মানে নিয়মটো কৰি পেলাই। তেওঁলোকৰ তাতো ৰেচিপ যে, সেইকাৰণে তেওঁলোকে মানে ফ্লাইটত মানে গুচি গ'ল আৰু নেক্স ডে' টিকেট কৰি। মানে কৰিয়ে থৈছিল আৰু তেওঁলোকে টিকেটটো ইয়াতো যিখিনি বাহি বিয়াৰ যিটো কাম থাকে ে সেইখিনি কৰি মেলি গুচি গ'ল গৈ মানে সেই ৰিচিপচন টো দিলে অ' কয়েক্ ক'ৰবাত গৈছে নেকি মোক ফটো মাৰি দিছে কাপোৰৰ লগত পিন্ধিছে
অ' অ' এই সেইখন আহ সেইখন বিয়াতেই খাব গৈছো বুলিয়ে মাত মোক ক'লে নেকি ফটো যে উঠিব পাহৰিলো ক'লে সেইটো নো সেইখন বেলেগ ন অ' অ' অ' ঠিক আছে বাৰু দিয়ক এতিয়া বিয়ায় বিয়া আৰু
অ' এতিয়া পিজন চলিছ বিহাৰত
উম চলিছে ৰাতিপুৱাই উঠিব লাগিব যাওঁ আৰু খুব
উম উম ঠিক আছে যোৱা হব ৰাখো উম উম আহ আহ ঠিক আছে আহ
হয়।